হেল্লৌ'
অঁ'
অঁ' কি কৰি আছা?
আছোঁ এনেই তুমি?
এহ মই কি কৰিম আও? গোটৰ মিটিং আছিল আজি। মিটিঙলে আহিলো, আহি- পেলাই এতিয়া তাতে আমি আজি এক্সচেজ কৰি আছোঁ।
অ' কৰি আছা নেকি এতিয়া?
উম' কৰি পেলাই মানে মানুহ এঘৰত আজি হেৰি আছিলে- ল'ৰা ছোৱালী এট এই ল'ৰা এটাৰ বাৰ্থডে আছিলে। তাত আমি আজি তেনেকে কৰা নহ'ল, বাৰ্থডেলেহে আহিছো।
অঁ খাই বাৰ্থডেত কি দিছে?
বাৰ্থডেত ৰুটি ভাজি।
অঁ খালে নেকি?
নাই খোৱা, মানে এ ল'ৰা ছোৱালী ল'ৰা ছোৱালীৰহে আজিকালি বাৰথদে হয়।
অঁ'
কেকটোৱে ইম্পৰ্টেন্ট আও, সিহঁতে কেক চেক কটা পিছতহে আমাক খাবলে দিব নিদিয়ে বোলে। তাকে জমাই আছো সিহঁতক, অঁ।
বাকী এই তোমালোকৰ তোমাৰ লগত কোন কোন গৈছে? তোমাৰ লগত কোন কোন গৈছে আৰু?
অ মই আহিছো মোৰ এয়া টিকলিজনী আহিছে, আমাৰ বৌ গৈছে- ভতিজা দুজনী।
অঁ হয় নেকি, অঁ।
তাছতে এতিয়া আছো বহি আছো অকণ দেৰি হব আও, এনেই অকণ আগতীয়াকে- নিজৰ মানুহ যে, অকমান মানে কথা চথা- পাতি কৰি ধেমালি ধুমলা কৰিম বুলি আহিছোঁ আৰু, আকৌ ৰুটি বেলিলো অলপ।
অ বেলিলে নি?
বেলিলো, আ দুজনী মানে আট- টা মাৰিছে ৰুটি বেলিছোঁ, বেলি কৰি মেলি আও- এতিয়া আমি ৰুমতে বহি পেলাই কথা চথা পাত- তি আছিলো আও তেনেকে উম, সেয়া। তাছত-
মই এতিয়া এনেই আছো দিয়া, নাই মান- নে এনেই আছো দিয়া এতিয়া অলপ দেৰিকে ফিল্ডলে যাম আৰু।
অঁ অঁ তুমি হেৰি কৰিব জানা নাজানা? অকল ৰানিং কৰি আছা ভালেই- কৰিছা, লাগে ৰানিংটো হওক দিয়া।
হেৰি আছাম পুলিচৰ হেৰি দিম বুলি ভাবিছো।
আচাম অঁ অঁ অঁ অঁ অঁ, অঁ।
কি হয় আৰু চাই লওঁ? নৱেম্বৰৰ হোৱাৰ আগতে।
অঁ অঁ আগতে দিছা নেকি?
আগতে মানে দিয়া নাই তেনেকে বাৰু।
দিয়া নাই।
এবাৰ ফাৰ্ষ্ট দিম আৰু যোৱাবাৰ মানে দিম বুলি ভাবিছিলো মানে কি বুলি কয় ভৰি খনক- কাৰণে দিব নোৱাৰিলো, ভৰিখন কষ্ট পালো যে।
অঁ, কি দৌৰোতে কষ্ট পালা?
অঁ মানে দৌৰোতেই ভৰিখন কিবা মোচুকা খালে।
অ'।
অ', এটো কাৰণে দিব নোৱাৰিলো, এবাৰ কি হয় আৰু।
উম, হেৰি কৰিবলে, ওচৰতে ফিল্ড আছে নে?
অ', ওচৰতে ফিল্ড আছে, বেছি দূৰ নহয়।
অ', অ'। অ', তোমালোকৰ, তুমি অকলে যোৱা নে, আৰু যায় কোনোবা তোমাৰ লগত?
মোৰ লগত আছে আৰু দুজনী মান, অ'।
অ'।
যায় আৰু দুজনীমান, বোৱাৰী মানুহজনী, বোৱাৰী এজনী আছে, তাইও যায়।
অ', নতুনকে বিয়া হৈছে মানে?
নতুনকে নহয়, ল'ৰা, ছোৱালী এজনীও আছে।
আছে অ', বা যি কি নহওঁক, সেইটো ভাল কাম এটা কৰিছে বাৰু, কাৰণ আজিকালি চৰকাৰ চৰকাৰেতো ভাল পদক্ষেপ এটা লৈছে, আগতে তোমাক চাকৰিৰ কাৰণে টকা পইচা দিব লাগে ন'। আগতে কি হয়, ধনী মানুহ খিনিয়হে চাকৰি পায়, দুখীয়া মানুহে নাপায়। আজিকালি তোমাৰ, উম, নালাগে। এইটো, অ'। অ', এইটো এতিয়া চবে পায়, হয় নে নহয় বাৰু।
আজি কালিটো
সেইটো ভাল এটা পদক্ষেপ দিছে, ভাল এইটো, সেইটো। উম, এতিয়া ধৰা মই পোৱা নাই, তুমি পোৱা নাই সেইটো ডাঙৰ কথা। অ', এতিয়া মই পোৱা নাই, তুমি পোৱা নাই, এইটো ডাঙৰ কথা নহয়, হয়নে নহয়?
অ', সেইটো হয় বাৰু, যোনে ভাল কষ্ট কৰিছে যোনে কষ্ট কৰিছে, সিও পাইছে। অ', বেলেগেতো পাইছে, কষ্ট কৰি।